হেল্ল' হেল্ল' এনে আছো তুমি কি কৰি আছা এনে আছো
এয়া মই ঘৰতে আছো। বহি আছো বহি আছো ঘৰতে।
অ কিয় ফোন কৰিছিলা?
হেৰি আমি কাজিৰঙা যাওঁ বল ফুৰিব
কাজিৰঙা ওলো বোলা যোৱা যদি ব'লা
ধুনীয়াকে ফুুৰি মেলি অংগে কাজ হনাখন ন
আহ আহ কেতিয়া যা কেতিয়া যাবা
ভাবিছো কাইলৈ দেওবাৰ কাইলৈ যাওঁ কাইলৈ দেওবাৰ নহয় কাইলৈকে যাওঁ
তেওঁ অ
দে বৰ ফুৰি আহোগৈ কাজিয়া কাজিৰঙা উম
অ ওলাবা য ওলাবা যাম আমি
মানে কাজিৰঙাখন গৈ বৰ ভাল ভাল লাগে বোলে বুজিছ
অ শুনিছো মইয়ো মানে মই এবাৰ গৈছিলো তেতিয়া মানে মই সৰু আছিলো ন ভালেই আছিলে এনেই
অ এতিয়াতো মানে বৰ ধুনীয়া মানে বৰ ধুনীয়া কৰি ভাল ভালে ঘৰ চৰ পহু-চহুৰ তাত বগা পহুৱ টা ওলাইছেতো, সেইটো চাবলৈ মন আছে মানে সেইটো দেখিম চাগে তাতে
আকৌ জিৰা, জিৰাফ যে জিৰাফ থাকে নে?
অজ জিৰাফ আমাৰ কাজিৰঙাত নাথাকে, গুৱাহাটীৰ জুত আছে বাৰু জিৰাফ।
হয় নেকি, অ' কাজিৰঙ নাথাকে মানে?
ওম নাথাকে ধুনীয়াকে ফুৰিম
অ' ওলাবা তেন্তে হলে, কি কিমাননো দেৰি লাগিব টাইম?
ভাল লাগিব গ'লে বুজিছোঁ, বুঢ়িয়া জেগা মানে, অ'। তাত ধৰ আমি আহোতে এনেকে ৰিজৰ্ট এখনো আছে আহোতে পাম, তাতে সোমাই মেলি আহিম নেকি?
অ' হ'ব সুমাম। তেন্তে হলে আনেও কিবা এটা খাবই লাগিব নাই ভোক চোক লাগিবই এনেও অ', সোমাম।
আমি ধৰ তেজপুৰৰ পৰা ওলাই তালে যাম। কাজিৰঙাখন ধুনীয়া চাই মেলি সেই ৰিজৰ্টখন সোমাই আহিম আৰু।
কিমান সময় মান লাগিব?
লাগিব বাৰু কাইলৈ দিনটোৱে যাব যদি যাওঁ এনেকে ফুৰিব।
অ', আৰু এই কাজিৰঙাই গৈ পেলাই খালি ভাল নালাগিব, কিমান মানে অঁ', তাত এঘন্টামান ঘূৰি পেলাই আহি যাম আৰ।
কাজিৰঙা খন দুঘন্টামান গ়িম তাৰ পিছত ৰিহৰ্ট খনত তিনি ঘন্টামান অলপমান ৰখি মেলি ধুনেকে পু মেলি তাৰপিছত ঘৰলে ঘৰলৈ গুচি আহম আৰু
অ', সেই ৰিজৰ্ট খনৰ নাম শুনিছো মানে সিদিনাখন মোৰ লগৰ এজনী গৈছিলে
কনকা কন
অ', কন ক কনকা অ ইয়াতো এখন আছে এই এইখনতেও এখন আছে নে কন্য কোৱা সিখনৰ নাম কন্যকা
অ', সেই কলে নাযাওঁ এই কনকাখন
সখন বোলে বৰ ধুনীয়া ৰিজৰ্ট একদম হৰ্চ ৰাইডিং
অ চব থাকে চব থে ধুনীয়াকে ফুৰি মেলি আহব পাৰিম একো মানে কেচ নাই ত নাই মানে বুজছ
উম তোমাৰ এনে খবৰ কেনেকুৱা মোৰো ভালেই আৰু এনেই আছো আৰু
উম বাকী ঘৰত চবৰে
ঘৰত চবৰে ভাল তোমাৰ ঘৰ আহ ওলাবা তেন্তে হলে যাম
উম উম দে হ'ব হ'ব পলম যাম দুনীয়া কে পুৰি মিল যায় আ ন মানে বৰ ধুনীয়া জেগা বুজিছ
আহ
অ এতিয়া কি কৰি আছা তুমি
এতিয়া ঘৰতে এনেই আছো বহিয়ে যা এতিয়া বোলো আবেলিও এপাক যাব আছে মোক কাম কেইটামান আছে মানে অকণ ফুৰিবলৈ যাম ওলাই যাম মম এই ৰুদদ্ধ বছৰলৈকে বহিমগেই তাত অকণ ৰিচ কৰি বুজিছ
আজিকালি ৰুদ্ৰপথখনো বোলে ধুনীয়া কৈ দিলে
বৰ ধুনীয়া কলোঐ অহ সয়
অ' এ তুমি গৈছিলা নেকি হেৰিয়ালৈ কি আছিলে কাজিৰঙা
মই যোৱা নাই মই এবাৰেই গৈছিলো এই এতিয়া কাইলৈ যাম বুলি ভাবিছো
আহ ওলাম তেনে তেয়াহলে কাইলৈ যাম দিয়া
খোৱাও সুবিধা আছে মানেম বুলি ক'লেও থাকিব পৰা যাব
থাকিলে থাকিম মানে চাই লাম আৰু
উম কি কৰা এইটো তহঁতৰ কথা আৰু তহতে থাকো নাথাকো ত থাকো যদিও থাকিম বৰ ধুনীয়াানে থাকি বেছি ভাল লাগিব মানে বুইচ থাকিব গলে যে বৰ ধুনীয়া থাকি পাই আৰু ধুনীয়া লাগে মানে অ সেইটোয়েই ভূমি সোমবাৰে হৈ যাম যদি থাক
অ চাই লম তাইমতো মিলাই নিমিলে
উ এদিনাখনতো হেৰি কৰিব লাগিব আৰু এতিয়াখন চাকৰি তাকৰি এইবিলাক বাক দিবই লাগিব
অহ সেইটোৱে
সেইটোৱে আৰু ওলাবি যাম ধুনীয়াকে ফুৰিম। মিলিম ন বাকী ঘৰত চবৰে ভাল
ভালে তোমাৰ ঘৰত
মোৰ ভালেই মাৰ বোলে মাজতে হেৰি লৈ গৈছিলে তোৰ কি কয় কেদাৰনাথ গৈছিল বোলে
অহ গৈছিলে
কেনেকুৱা লাগিল মাৰ গোৰকেইটা
উম মায়ে ভালেই পাইছে মানে আৰু। ভালে পাই ন ভগৱানক পুজে ন বহুত
উম এইটো ময়ও ভাবিছোঁ কেদাৰনাথখন যাও নেকি এইবাৰ যাম বুলি ভাবিছোঁ
অ গলে মোকো কবা ময়ো যাম
অ হ'ব দে ওলাবি বাকী কি কয় তোৰ
তাত আৰু এতিয়া আকৌ ছমাহৰ আকৌ বন্ধও দিব নহয় তাতে
অ এতিয়া তোৰ অ তাৰ পিছতে খুলিব ন
অ এ এতিয়া এ এতিয়া কেতিয়া। চলি আছে হেৰি উম, এতিয়া মে' চলি আছে ন আজি মে' ত্ৰিশ তাৰিখ। মে, জুন-জুন-জুনৰ মাহটো খোলা থাকিব আৰু তাৰপিছততো একদম ঠাণ্ডা হ'ব তাত। আগষ্টৰ পৰা বন্ধয়েই।
আগষ্টৰ পৰা বন্ধই সেইটোৱেই, ওলাবি যাম ফুৰিম ধুনীয়াকে।
শুনাচোন এতিয়া, এতিয়া কৰ'বাত বৰফ চৰফ পৰিছে নে চাগে?
এতিয়াতো বোমদিল্লাত বৰফ পৰি আছে, অৰুণাচল।
যাবা নেকি? নেক্স চানডেলে নহলে এ, এই এইটো চানডে আমি কাজিৰঙা গুচি যাম নেক্সট চানডেলে আমি হেৰি গুচি যাম দিয়া, বমদিলা।
পাৰিম বাৰু যাব কেচ নাই তাত, কিন্তু তই এদিনত ঘূৰিব নোৱাৰ', থাকি মেলি আহিব লাগিব। বাহ বাট। টাৱাং যাব পাৰো বমডিল্লা নগলেওঁ। টাৱাং, টাৱাং, টাৱাঙটো বৰফ পৰি আছে। অ'। টাৱাং ও বৰ ধুনীয়া জেগাটো, অৰুণাচলখন বৰ ধুনীয়া জেগা মানে বুইছ নে?
অ' অ', মই শুনিছো কি জানা গুৱাহাটীত বোলে এটা বোলে এনেকা হেৰি সুধিছে খুলিছে হা এটা ৰুমৰ ভিতৰত বোলে পুৰা বৰফ চৰফ থাকে
বৰফ, বৰফ অ' এইতোৱে আছে আছে, বৰ ধুনীয়া যাবলৈ। তাত মানে এনেই জাষ্ট অলপমান সময় আৰু কিন্তু ফিল লব আছে যদি টাৱাং যাম। বেছি ভাল টাৱাং গলে মানে। পইচা কেইটামান খৰচ হবই। বাকী একো নাই।
যাব পাৰিবা তে ওলাবা তেন্তে হলে যোৱা যদি মানে ফাইনেল কৰি লম মই মাহঁতকো সুধো মাহঁতো যায় নেকি। অ'।
মানে গৈয়ে শান্তি লাগি যায় মানে বুইছ?
অ' বহুত ধুনীয়া বহুত ধুনীয়া, একদম এবাৰ মই টিপি গৈছিলো, টিপি যে সেই ডাঙৰ যে ৱাটাৰফলটো তাত ইমান ভাল লাগে, বা।
দিৰাঙলৈকে গৈছো মানে পুৰা বৰ ধুনীয়া জেগা ইমান ধুনীয়া পাহাৰ ইমান ধুনীয়া গছ-বন তাত একে ধুনীয়া ধুনীয়া কুকুৰ আছে কি ধুনীয়া লাগে দেখি। উম, আনি পেলাই বাৰু একো নাই। আনিছিলি, মোকো এটা আনি দিবি না এইবাৰ, এ মই এইবাৰ আমি গ'লে যে লৈয়ে আহিম বুজিছ কুকুৰ কেইটামান।
অ' লৈ আহিবা আৰু তাত মানুহ বিলাকে এৰি থয় ন কু
উ, এনেই দি দিয়ে, সুধিলে দিয়ে। উ, সেইটোয়ে ভাল লাগে তাৰ মানুহ বিলাকো বৰ ভাল মানে অৰুণা
কুক কুকুৰটো খালি ইয়াৰ আমাৰ টেম্পৰেচাৰ লগত নিমিলে মানে তাত ইমান বেছিকৈ ঠাণ্ডা হৈ থাকে ন আৰু ইয়াত ইমান গৰম। মোৰ, মোৰ কুকুৰটো মৰি থাকিলে।
অ'।
উম।
তাৰ মানুহ বিলাকো বৰ ভাল মানে। ভাল লাগে তাত, অ'। অলপ তেনেকুৱাই অ', জাপানিজ টাইপ।
অ', জাপানিছ টাইপ, সিহঁতৰ চেলাউৰি বিলাক নাথাকে একেবাৰে।
মানুহ বিলাক কিন্তু বহুত ভাল ।
বহুত ভাল বহুত, এবাৰ যে গৈছিলো বা মানে এ হেৰি এখন দোকানত সোমাইছিলো হা, সেই দোকান খনৰ মানুহজনীয়ে মোক মোৰ লগত ইমান ধুনীয়াকে কথা পাতিছে মোৰ যে একদম মানে ভাল লাগি গৈছিলে, আজিলৈকে মানে, দোকান-দোকানীৰ মানুহ বিলাকে এটিতিউদ কিমান থাকে।
সেইটোৱে সেইটোৱে
দোকানী কিন্তু মানে সেইজনী মানুহে যে ইমান ধুনীয়াকৈ মূ লগত কথা পাতিছিলে আৰু পোৱালীবিলাক দেখিছোনে সৰু সৰু পোৱালীবিলাক যে ইমান কিউট হয় ন?
তৰ খোলা মানুহ। সেইটো কাৰণে, দে হ'ব ওলাবি তেনেহলে ধুনীয়াকে ফুৰি মেলি আহিম, আমি কাইলৈ কাজিৰঙা যাম নেক্সট দেওবাৰে আমি টাৱাং গুচি যাম। যাম বুজিছ, টাৱাঙত থকা খোৱাৰ বাৰ কি চি নাই তাত বৰ ধুনীয়া মানে একে মানে বৰ ধুনীয়া জেগা আৰু মই কি ক'ম আৰু।
অ তাত হেৰি টাৱাঙত আমি যাম দেন কৰ'বাত ফুৰি কৰিয়ে আহি আহ থাকিবা নে আহি যাম?
টাৱাংটতো গলে থাকিবই লাগিব।
হয় নেকি আৰু তাত বোলা
চাব আছে তেনেহলে থাকি মেলি তিনিদিন মান ধুনীয়াকে থাকি মেলি আহিব লাগিব। তাত বাৰু পাঁচ ল'ব কেচ নাই মই মিলাই দিম তই টেনচন ল'ব নালাগে। যদি যাও ওলাবি। ফুৰি মেলি ধুনীয়াকে ঘূৰাই ফুৰাই লৈ আহিম তাত ধুনীয়া ইয়াক আছে বুজিছ মিথুন আছে মিথুন পুনৰ চাবাৰি কৰিব পাৰি বি মিথুনৰ পিঠিত থিয় হব পাৰিব বৰ ধুনীয়া মানে মানে তাত চব ফেচিলিটি আছে।
অ আৰু সেই হেৰি গাড়ী এখন মিলাবা তেন্তে হলে তুমিয়ে।
আৰু অৰুণাচল ষ্টেচনত নামি তাৰ পৰা চুমত যাব লাগিব।
হয় নেকি?
অহ।
ৰবা মই ভাবি আছো বাইক লৈ উচি যাওঁ নেকি।
বাইক লৈ এই বাইকলে বহুত ঠাণ্ডা ঠাণ্ডা নালাগে বাৰু দেই ইমান গৰমত ন কিন্তু টাইম লাগিব।
টাইম লাগে কিন্তু গৈ পেলাই ভাল পাম মানে বাইকত। বৰ ধুনীয়াটো বাইকত গৈহে বেছি ভাল লাগে গাড়ীত।
অ গৈ পেলাই ভালেই লাগে বাৰুতে। কিন্তু তেওঁ মানে
কত গৈ বেছি ভাল লাগে?
মানুহ বিলাক মাতিব নহয় আমাৰ আকৌ মাহহঁতো যাব।
এ আমাৰ কিমান মানুহ সেইটো হয় বাৰু আমি দুটা গলেহে আতিব এনেতো নাতিব। দে হ'ব দে তেনেহলে ওলাক। বিনো কাইলৈ আমি কাজিৰঙা কাজিৰঙা ধুনীয়াকে ফুৰি আহিম নেক্ম দেওবাৰ আমি ধুনীয়াকে হাংজাং কৰি ন অ হ'বদে দে দে হ'ব দে বাই বাই। বাই বাই অ।